অ কি কৰি আছো?
এ এনে বহি আছিলো এতিয়া।
অ'
তান্তে কি কৰি আছো?
মই সেইয়া খোজকাাঢ়ি মানে নাই আজি খোজকাঢ়িব পৰা আলহী আহি আছে এই খবৰ লবলৈ। সেই মানুহ আহিল এটা। তাতে হে বহি কথা পাতি থাকোঁতে গধূলা হ'ল। এতিয়া ধূপডাল জ্বলাই পেলাই অকমান ওলাই আহিছো।
মা জনিক গ'ল। নাইট ডিউটি আছে যে।
অফ লাইন কেইটা দি শেষ হ'ল আও।
অ লাইন দি শেষ হল, এটা ৰল গৈ সেইটো নিদিলেও হ'ব বুলি কৈছে আৰু। চাৰিটামান দিলে নহয়।
অ, অ, আকৌ দি দিব কেতিয়াবা আহিলে আৰু তাই।
অ নহয় ভাল নাপালে কাইলৈ যদি যদি ভাল নাপাই তেনেহ'লে তাই কাইলৈ লৈয় যামগৈ মই গুৱাহাটীলৈ।
হয় নেকি?
চাই লং উম মাক মানে দাদা থাকিম তেতিয়া তাই তাতে চেলাইন কেইটা দি থাকিব পাৰিব।
অ'।
আকৌ চিনাকি ডক্তৰ আছে ন। চিনাকি ডক্তৰ আছে তাতে দেখুৱাইও দিব পাৰিম।
অ ভাল পোৱা নাই জানো এতিয়া?
ভাল পাইছে।
অ।
বহুতখিনি আগতকে ভাল পালে, তথাপিতো চাই লওঁ আৰু। পতককে আজি যেনিবা লেট্ৰিন দুবাৰাহে হৈছে এতিয়ালৈকে। কমিছে লেট্ৰিনটো আৰু টামান খাবও পাৰিছে ধৰ দুগহামান।
অহ ভাল হ'ব গ
অ তাই ঔষধ নাখায় যে। ঔষধ কেইটা খাবলৈ নোৱাৰে সেইকাৰণে চেলাইন দিব পাল পৰি আছে। অ নাখা যা ষত গিলিব নোৱাৰে, মুখত সুমোৱা-বোৱা সৰু পোৱালি নিচা অও-কক, অ খৈত-বৈ সিটো মুখৰ অলপ লাও ককা থাকিব।
নহয় ঔষধখিনি খালেহে ভাল হ'ব। ভাল পাব অহ।
ঔষধ নাখায় সে আৰু আকৌ ধুমা-ধুম চেলাইন দি দিয়ে।
উম।
বেজি সান্টো খাবয়ে ভাল পায়, উম। খা উম বেজি খান্টো ল'ব ভাল পায়। ঔষধটো খাব বেয়া পায়।
কচোন অ', এ ঔষধটো খাবই লাগিব আকৌ তাইক কবি। ঔষধটো যেন তেনে খাই
অ বায়েকে কৈ গৈছে নহয় তই এতিয়া মই নাই চেলাইন নিবলৈ ত ঔষধ খা, অ। কৈছে ভ - ভাল হৈছে বুলি লেট্ৰিন টো ভাল হৈছে বুলি বা জ্বৰ টো ভাল হৈছ ছে বুলি তো নাখালে নহয়-নহয় ৰা ৰাতিপুৱাই গেছৰ টেবলেট খাবা লাগে নাখালে। এতিয়া ইমান এণ্টিবায়টিক খাই আছে ন' গেছত টেবলেটটো খাবই লাগিব তাত নেখালে তাৰপিছত। দাতঁ বিষত চিঞৰি আছে। অ, নাখালে পেট বিষ। আকৌ ধুম ধাম পেণ্ট সেয়া বেজি দিছে গেছৰ বেজি।
উম, তাই আছিলে কাৰণেহে এতিয়া বায়ে
অ মাজনীয়ে তাকে। কে বকিছে তইতো নিজে জান ন, নিজে এজনী নাৰ্চ হৈ পেলাই কৈছে উম, ধুনুক বা মাক শিকাব লাগে যদি নেখালে হয় তেতিয়া ক'ব ভাল। তই নিজে নাছেহৈ পেলায় কৈছে একো নাজান।
অ', অ', অ', মইয় এটায়ে খাওঁ কিন্তু। সিন্তহ খং উঠিব নহয় তাই ভালক খালা নাই এতিয়া তাই ঔষধ খিনি খালে হয়োহেঁতেন। কেনেকে চাকি দিবি তাই এতিয়া বেমাৰত ভাল নালাগে নহয়। তাই এবাৰ কষ্ট, কষ্ট খিনি তাইও বু আছে তাই নিজৰ কাৰণেও ভাবিব লাগে ইমান অশান্তি লাগি থাকে বেমাৰ হ'লে। উম, যেনে-তেনে হ'লে
খাব লাগে তেত
হ'লে খাব মেলি দিলে হ'ল। নহ'লে পানীৰ লগত মনে মনে দিবিচোন। অহ অকন বকিবি তেতিয় আহে বেছি সোমাম। নহয় অকমান তাৰিখ হেৰি চিজন কেতিয়াবা ভয়তো খোৱা যায় গালি দিব বুলি বস্তুটো গম পালি নে ভয়টো। টো কাম এটা কৰা যায়। অকণ গালি দিবি, ধমকি দিবি, ধমকি দিবি সেইখিনি সময়ত। তেতিয়া খাবই যায়।
অ' এতিয়া কৈ থৈ গৈছে। বায়েকে বকি থৈ গৈছে। তই যদি নাখাওঁ। খা মই কৈছোঁ আৰু যদি নাখাওঁ তোক কাইলৈ আকৌ গুৱাহাটীত লৈ যাম আৰু এবাৰ মেডিকেলত পেলাই থ'মগৈ। এনে অলপমান ভাল পাইছে বাৰু বহুতখিনি আগতকে।
ভাল পাইছে এতিয়া পাবগৈয়ে ভাল বাৰু এই তখিনি ৰেগুলাৰ তাইক খাবই দিবি তাই কেইদিন আজি চাই দিবি ৰাতি।
উম, উম, আজি ৰাতিল' খোৱা টেবলেট নাই চব একে বেজি চেজি দি কৰি মাজনীয়ে থৈ গৈছে ৰাতি লৈকে। অ' ৰাতিপুৱা পৰা খাব লাগিব আ
অ' ৰাতিপুৱা গে খোৱাই দিবি তই
খুৱাই দিব লাগিব মই কৈ দুবাৰ তিনিবাৰ তই গেছ টেবলেট খা খা তাই নাখাই গেছ উঠা নাই নহয় য় বোলে গেছ উঠিলেহে খাই নেকি বোলো হম।
এনে ঔষধ বিলাক খাই আছে যে তাইবিলাক হয় খাব লাগিবই আৰু হে পেতৰ বিষ হৈ গৈছে উম গেছ চৌঠা দেউ তজি কা আছে,
উম উম।
গেছ পেট পিঠিৰ বিষ হয় কিছুমানৰ, সেইবিলাক এতিয়া বুজি পোৱা নাই। বয়সো হৈ আছে তাই এতিয়া এইবিলাক বেমাৰ পোৱা নাই যে৷ অ'।
তাই মানে চাকৰি কৰিছে কৰিছেহে আৰু তাই একো বুজ নাপায়, আমাৰ মাজনী যিমান খিনি জ্ঞান হৈছে হয়৷ তাৰ মানে কোনটো বেমাৰত কি খাব লাগে তাৰ চব জানে এ নাই
আহ তাই জানে৷উম উম।
কৈছে মেচেল লৈ পেলাই তাইক লৈয়ে যাম আৰু মোৰ লগত আৰু পাছে অকলে থব নোৱাৰি আ৷বেমাৰ এটা হলেও ঘৰত খবৰ নিদিয়ে৷ সেইফালে পৰি থাকে৷ অ'। অ'।
বেয়া বুলি
উম, চা তা
বাই ভনী এইটো প্ৰব্লেম অ', খালোঁ খালোঁ৷ এ চাহ খাই উঠিছো তাকে মায়ে ফোন কৰি আছে আমাৰ মায়ে, সেয়া ফোনটোৱে
পাইছে বোলে ভাল এই অলপ এতিয়া মই মোবাইলটো এনে আথনিৰ পৰা পৰি আছে মইও বহি আছো৷যেতিয়া মই ফোন এটা কৰিব ল তেতিয়া ইফালৰ পৰা ফোন ইপিনে চনু পাপাকে ওলাই গৈছে ফোন আহি আছে মায়ে এতিয়া ফোন কৰি আছে৷
অ', তই ফোন কৰি আছিলি তেতিয়া মই অ আলহ হি আহিলো যে মই সেয়া ফোন কৰিব পা নাই অ, বোলো আকৌ মেহীদক কিবা অসুখে হৈছে নে ভাবিছো সেইকাৰণে লগা লৈছো।
অ'।
চেলাইন ললে আও। মেহিদছ চেলাইন ললে অ, মেহিদ চেলাইন ললে।
অ', এতিয়া ভাল পাইছে আ৷ অ', য'ত
এতিয়া পাইছে বোলে ভাল অলপ পাইছে মইনা আহি আছিল যে তাই গৈছে৷ আহি পেলাই এতিয়া গৈছে উম তাই গ'লগৈ আৰু চেলাইনকেইটা দিলে৷
অ'।
দুটাই লিখি দিছে মানে এই মই আকৌ বেছিকে দিছোঁ হা
উম, কুমৰ বেছিকে দিছে৷ কুমৰ বেছিকে দিছে মানে দুটাই দিছিলে ডক্তৰে৷ তাৰপিছত যে তাই এতিয়া খাব নোৱাৰা হ'ল ন'? লগত- লগত মাজনীয়ে বেলেগ ডক্তৰলৈ ফোন কৰিলে সিহতৰ হেৰি থাকাত ডক্তৰলৈ সিহতৰ সেয়া ডক্তৰক যেতিয়া কলে বেমাৰ খিনি তেতিয়া সেয়া ডক্তৰে বেলেগকে চেলাইন লিখি দিছে৷ হেল্ল', হেল্ল' শুনি আছা নহয় ন'? হেল্ল',